হয়।
অ', অ' মই আপোনাৰ এই কিতাপ এখন চাই আছিলোঁ।
হয় হয়, মই এইটো কি বুলি কয় মই এনেই চাই আছিলোঁ। মই এনেই ব ইনষ্টাকে চাই আছিলোঁ। মোবাইলৰ ৰিল চিল। আপুনি কি কিতাপ চাই আছিলে বা।
কিতাপ মানে কি হ'ল এই মই মানে এ, আপোনাৰ এনেকে কিতাপবোৰ খুচৰি আছিলোঁ হা তেতিয়া মানে বহুত আগৰতে মানে প্ৰায় সৰুতে এই কিতাপ এখন পঢ়িছিলোঁ শিশু সাহিত এখন, সেইখন ঘ চে ওলাই গ'ল তাৰ বোলো চালোচোন কিনো পঢ়িছিলো চাওঁ বুলি তাকে মেলি আছিলোঁ মানে। আৰু বহুত দিন হৈ গ'ল পঢ়া নাছিলোঁ, চাওচোন বোলো। সৰুতেনো কি কি পঢ়িছিলো মানে শিশু সাহিত্যখনত। অ'।
মই আপোনাৰ অ' মই মানে হেৰি কৰিলোঁ আৰু এনে
উম।
আছিলোঁ বোলো তাতে এনেই মোবাইল চাইছে আৰু মোৰ চো গৰমে হৈ যায় মোবাইলটো টিভি চাই থাকোঁ তাকে বুলো কিবা ভাল কাম হিচাপে কি কি আপুনি কৰে অকমান কথা সুধিব বুলি অকমান কথা গৈ থাকোঁতে বিচাৰিলোঁ।
গম পাইছোঁ গম পাইছোঁ, ভালে কৰিলে এতিয়া ফোন কৰি, আপুনি কিতাপ পঢ়ে নাই মানে কেতিয়াবা পঢ়া হয় নাই কিতাপ চিতাপ?
কিতাপ মই আগতে বহুত পঢ়িছিলোঁ কিন্তু আজিকালি মানে কিতাপ নপঢ়া হ'লো আৰু। আপুনি আপুনি বহুত পঢ়ে নেকি কিতাপ?
মোৰো এই মাজে মাজে এই মোৰ তাকে কোৱা নাই জানো মানে কি হ'ল এই এনেকে চাই থাকোঁতে ঘপ চে ওলাই গ'ল কিতাপখন তাকে বোলো চাওঁ বুলি, মেলি চাইছিলোঁ।
হয়।
উম, হয় হয়। কিতাপ মানে
কি কিতাপ পঢ়ি ভাল পায় আপুনি?
মোৰ ক'ব গ'লে আ, কোনবোৰ কিতাপ যদি কয় ন' ভাল কোৱা বুলি ক'লে সাধু কথাটো প্ৰথম আহিব কিন্তু সাধু কথা উপৰিও যে কিছুমান অলপ আ, অলপ ৰচনা টাইপৰ ৰচনা বুলিও ক'ব নোৱাৰি মানে কিছুমান এটা কাহিনী লিখি লিখি দিয়ে যে সেইবিলাক পঢ়ি ভাল লাগে মোৰ আকৌ।
অ' মানে হেৰি বোলে উপন্যয়াস পঢ়ি ভাল পায়।
অ' ক'ব পাৰে।
উম।
উম, আপুনি পিছে
মান, মই বেছিভাগ আপোনাৰ উপন্যাস পঢ়ি ভাল পাওঁ তাৰপিছত যোনবিলাক মানে এ, এইটো কি বুলি কয় ভাল ভাল টপিকৰ ওপৰত লিখা থাকে মানে এ সাধাৰণ জ্ঞান বুলি ক'ব নোৱাৰে, সাধাৰণ জ্ঞান নহয় মানে জাষ্ট মানে কিছুমান ট-টপিকৰ বহুত বিশ্লেষত, খিতভাৱে লিখা থাকে তো তেনেকুৱা ধৰণৰ কিতাপ বিলাক পঢ়ি ভাল পাওঁ। আকৌ, বেছিভাগতো ক উপন্যাসহে পঢ়ো। উপন্যাস পঢ়ো। আপুনি উপন্যাস পঢ়ি পাইছে নাই?
উপন্যাস পঢ়িছো বাৰু দেই, একবাৰে নপঢ়াও নহয়।
কি কি উপন্যাস পঢ়িছে? নে
এতিয়া সঁচা কথা কব গ'লে মানে কি হৈছে কিছুমান অ পঢ়িছো, কেইবাখনো পঢ়িলো। কিন্তু কিছুমান নামবোৰ মই অলপ মানে মনত নাই ভালকে। মই ভালকে চাই মেলি ক'ব লাগিব, মানে কি হৈছে কিছুমানৰ মানে বহু দিনৰ মোৰত কিতাপ খন মেলা হৈছে ন, ত মানে কিছুমান কিতাপৰ মানে অলপ জ্ঞানবোৰ মানে নাম বোৰ ৰ মানে অলপ পাহৰি যা হৈছে। আপুনি কি পঢ়িছে, জনাব পাৰিব নেকি?
মই মানে আপোনাৰ এ্ উপন্যাস পঢ়িছো বহুত পঢ়িছো, এটো কি বুলি কয় কয় লগতে যোনবিলাক হেৰি উপন্যাসৰ লগত, উপন্যাসৰ যোনবিলাক কাহিনী থাকে ঠিক আছে, কাহিনী এম এ বিলাকৰ লগত মানে এ যেতিয়া পঢ়ি থাকো বেছিকে পঢ়ি থাকিলে মানে কি হয় তাৰ কাহিনীবিলাক জানি পেলাই এ কিছুমান হেৰি হয় অভিজ্ঞতা হয় কেনেকুৱা হ'ব পাৰে কেনেকৱা এতিয়া ধৰি লওক অ কিছুমান উপন্যাসৰ নাম আছে ধৰি লওক অ অসীমত যাৰ হেৰাল সীমা
অ' সেইখন সেইখন পঢ়িছো পঢ়িছো সেইখন পঢ়িছো হা, এতিয়া মনত পৰিছে মোৰ।
হয় হয়, তাইছত আকৌ এইখন আছে মাইনা জান বুলি আছে ৰীতা চৌধুৰীৰ।
অঁ।
সেইখন পঢ়িছো। তাৰ পিছত ৰঞ্জু হাজৰিকাৰো বহুত সে পঢ়িছো ৰঞ্জু হাজৰিকা এজন এ প্ৰসিদ্ধ লিখক। হিচাপে মানে তেখেতৰ কিতাপো পঢ়ি ভাল লাগে। ত এনেকুৱা ধৰণৰ কিতাপ বিলাকে পঢ়ো। একচলি, একচলি এটা কথা গম পাই নাই আপুনি?
কওক কক।
যদি যেনবিলাক মানুহে এনেকে ধৰণে বেছি টাইম কিতাপ পঢ়িব পাৰে ন সিহঁতৰ কনচেনট্ৰেচন লেভেল টো বা যোনটো মানে কিবা এটা কৰিবৰ প্ৰতি মানে এ্ কিবা এটা বস্তুৰ প্রতি মানে একাগ্ৰতাটো যে একাগ্ৰতাটো বহুত বাঢ়ি যায় গম পাইছা নাই। ফকাচ কৰিব পাৰে বস্তু এটাৰ ওপৰত।
সেইটো হয় সেইটো হয়।
আজিকালি ধৰি লওক এ আজিকালিৰ দিনত মানুহে এ ইনষ্টাগ্ৰাম, চচিয়েল মিডিয়াত এতিয়া মওঁ কথাই কৈছোঁ ময়ে সেইবোৰ কৰি আছো আগতে, আগতে বেলেগ আগতে ময়ো পঢ়িছিলো কিতাপ কিন্তু এত তিয়া মই বৰ্তমান কি কৰো ইনষ্টাগ্ৰামৰ ৰিল চাই থাকোঁ। তাকো ৰিলছটোও যদি দীঘ-দীঘল আহে মানে, অকমান টাইমত বেছি দীঘল আহিলে এইটো টু এ ক্সত যাওঁ মানে স্কিপ কৰি পেলাই চাওঁ এনো। হোৱাটএভাৰ, স্পীড কৰি পেলাই চাও, ত তেনেকুৱা এটা টাইমত মানে আমাৰ যোনবিলাক মানুহে কিতাপ পঢ়ে সিহঁতৰ এ যোনটো একাগ্ৰতা বা ফকাচ সেইটোৰ কম্পেয়াৰত আমাৰ এতিয়া যোনটো ফকাচ আমি কৰিব পাৰিছো মানে যোনটো এ্ ধৈৰ্য্য আমাৰ আছে আৰু সিহতৰ ধৈৰ্য্যৰ মাজত তুলনা কৰি চাওকচোন বাৰু আমি টু এক্সত ৰিল টোকে চাইছো, এনেই ৰিলটো থাকে ত্ৰিশ ছেকেণ্ড বা পঞ্চাশ ছেকেণ্ড বা এক মিনিটৰ ৰীল থাকে, সেইটোও আমি টু এক্সত চাবলগীয়া হৈছে আমাৰ ধৈৰ্য সিমানটোৱে আছে। ত কথাটো ভাবক! ডিফাৰেন্সটো বুজি পাওঁক। হয়।
মানে এনেকুৱা হৈছে কিতাপ বা এইটো যোনটো মানে চচিয়েল মিডিয়া যোগটো কথাই কৈছো। মানে আধুনিক যুগতো মানে এনেকুৱা হৈ গৈছে মানে টাইমটো মানে এনেকুৱা লাগে যেন আ মানে ই টাইম টো জোখতে গৈ থাকে কিন্তু এনেকুৱা লাগে যেন ইনে বৰবাদ হৈছে কিন্তু বৰবাদ আমি নিজে কৰি আছো।
হয়, হয়, হয়।
ৰীলটো চাই থাকোতে লাগে যে ইমান দীঘলীয়া এইটো। এইটোত আপুনি কলেনে স্কিপ কৰা হেইটো মইও কওঁ মোৰ টু এক্সত লগাই লওঁ। মানে এ' হয় এদিক টেপ টাইপৰ হৈ গৈছে বস্তুটো হয় হয় হয় ধৈৰ্য্য নাই উম, এইবোৰ ক্ষেত্ৰত কিন্তু কিতাপ পঢ়িব লাগে দেই।
কিতাপ পঢ়িব লাগে হেইটুৱে এ কিতাপ এতিয়া ধৰি লওঁক আপুনি যি কি কিতাপে পঢ়িছে যদি আপোনাৰ বেছি প্রথম প্ৰথম কিতাপ পঢ়া ষ্টাৰ্টিং কৰিব কাৰণে যেনিবা আপুনি জ্ঞানৰ কিতাপ পঢ়িলৈ কিনে বৰিং খাইছে বোলে ভাল নাই পোৱা তেতিয়াহলে উপন্যাস বা সাধু পঢ়িব পাৰে ন?
অ',
আৰু শুন আৰু বহুত বহুত কিন্তু বহুত লাভ হয় দেই কিতাপ পঢ়াৰ কিন্তু ইয়াৰ যোনটো লাভ আছে নহ সেইটো মানে হিচাপ কৰি মানে এদাই কৰিব নোৱাৰে আপুনি মই কলোৱে নহয়। সেই একাগ্ৰতা বৃদ্ধি হয় ফকাচটো বাঢ়ি যায় মানুহৰ হয় ন
উম,
ত তাৰ লগতে আপুনি মানে এতিয়া বেলেগ চিন্তা কৰিবলৈ সময় নাপাই কিতাপ পঢ়ি আছে বা বেয়া চিন্তা কৰিবলৈও সময় নাপায় মানে কিতাপে পঢ়ি আছে ধৰি লওক মনলৈ বেয়া চিন্তা নাহে এ এতিয়া দুখ চুখ যেনিবা বৰ্তমান আপোনাৰ দুখ দুখ হৈ আছে তেনচন হৈ আছে কিতাপখনে পঢ়ি আছে তাৰ কাহিনীটো কিনো পিছত লি খা আছে সেইটোকে জানিবৰ কাৰণে এ সেইটো পিছত লাগি আছে।
কিতাপ খনৰ কাহিনীটোত মানে নিজকে মানে মানে এটা ৰিয়েল চৰি এটা কি বুলি কয় এটা বাস্তৱ বাস্তৱহীন বাস্তৱ নহয় যোনটো মনত ভাবো যে কি বুলি কয় সেইটোক? কাল্পনিক এক কাল্পনিক কাহিনীৰ মাজত সোমাই যোৱা হয় আৰু সেইটো মানে কিতাপৰ বাহিৰে কোনো দিব নোৱাৰে আপুনি লাগিলে মানে চাওক চচিয়েল মিডিয়াত চাওক সেইটো কেতিয়াও নেপায়।
হয়, হয়। সেইটো সেইটো একদম সচা কথা কৈছে এ হয়, কওক।
মানে এইটো মনত আছে নাই আগতে আ এই যে ৰংমন পঢ়া আৰু এই কিছান বুঢ়ী আইৰ সাধু হৈ গ'ল। আৰু ককা দেউতা আৰু নাতি লৰা সেইকেইখন মানে সাধু কথাটো বহুত মনত পৰে দেই। এতিয়া বাৰু অকমান ডাঙৰ হোৱাৰ পৰা অলপ এইবোৰ কিতাপৰ পৰা অকমান বাৰু আঁতৰি থকা হয়। কিন্তু তেতিয়া দিনত কিন্তু সাধু কথাবোৰো কিন্তু বহুত আহ
হয়, এতিয়া সেইটোয়ে তেতিয়াদিনত আমি সেইটো সৰু আছিলো তেতিয়া ভাল লাগে সাধুবোৰ কিন্তু এতিয়া এতিয়া আমি ধৰি লওক যোনবিলাক বস্তু অ' হেৰি মানে বেছি এটা মানে কিবা এ থ্ৰিলাৰ টাইপৰ মি স্ট্ৰী টাইপৰ, এতিয়া মানে তেনেকুৱা ধৰণৰ বস্তুবিলাক ভাল লগা হৈছে আমাৰ। এতিয়া কোনোবা এটা বস্তুত কিবা এটা চাচপেন্ঞ্চ যদি দি আছে, তেতিয়াহে ভাল লাগিছে মানে।
উম, সেইটোৱে সেইটোৱে।
এতিয়া এ মোৰ মানে উপ উপন্যাস কথা কৈছিলোটো, মই এই ৰঞ্জু হাজৰিকাৰ উপন্যাস যেতিয়া পঢ়ো মানে তেতিয়া তেখে খেতৰ মানে কিতাপখনে মানে মানুহক চাচপেন্ঞ্চ দিব পাৰে। মানুহক ভয় খুৱাই তুলিব পাৰে মানে এনেকুৱা মানে বহুত দে দেঞ্জাৰ টাইপৰ মানে হেৰি হয় আৰু লগতে আপোনাৰ তাৰ পৰা তাৰ লগতে মানুহৰ আপুনি মানুহৰ কথাবোৰ মানে কিতাপবোৰ যেতিয়া পঢ়ি থাকিব নহয়, অলপ অ' ভাষাটো ভালকে জানিব কিতাপৰ লি লিখনীবিলাক ভালকে জানিব ত' তেতিয়া মানে তাৰ তাৰ পৰা মানে আপোনাৰ যোনটো জ্ঞান আৰু অভিজ্ঞতা ন, সেই বস্তুটো বাঢ়ি যায়। সেইটো যেতিয়া বাঢ়ি যাব বাঢ়ি গলে কি হব আপুনি মানুহৰ লগত ভালকে কথা পাতিব পাৰিব। আ' বা মানুহক লগত কাৰোবাৰ লগত কথা পাতিবলে যদি মানুহৰ ওচৰত ৰখি থাকে আপুনি মানুহৰ লগত।
উম হয়। হয়। হেল্ল'! হয়। আপোনাৰ মাতটো অহা নাই ভালকে।
অ' আৰু তেতিয়া তেনেকুৱাই হ'ব, তেনেকুৱা হৈ যোৱা লগে লগে মানে আমি বৰ্তমান চবৰে লগতে মিলি যাব পাৰিম আৰু। ঘোল মেলি যাব পাৰিম তেতিয়া আমাৰ মানে যোনবিলাক কৰণীয় কামখিনি সেইবোৰ অলপ সহজ
হয়। মাতটো অলপ অহা নাই ভালদৰে। হয় হয়, অ' অলপ নেটৱৰ্কৰ অসুবিধা হৈছে নেকি?
অ' এই নেটৱৰ্কটো গুচি গৈছিলে মোৰ, কওক এতিয়া শুনিছো।
হয় হয় হয়, অ' মানে আপোনাৰ ঠিকেই কৈছে বাৰু! মানে অ' এইটোৱে কিতাপৰ পৰা মানে যিটো জ্ঞানৰ পৰা ধৰি যিটো এটা মানে জ্ঞান দিয়ে। মানে সেই জ্ঞানটো আমাৰ ৰিয়েল লাইফত যদি মানে সম্পূৰ্ণৰূপে প্ৰযোজ্য হয়। আৰু ভাল লাগে পঢ়িব লাগে কিতাপ, উপন্যাস পঢ়িব লাগে সাধুও পঢ়িব লাগে। বা কিছুমান সাহিত্যিক কিতাপো পঢ়িব লাগে। আৰুতো অ' আমাৰতো নৰ্মেলিটো যিহেতু অ' পঢ়ি থকা হৈছে ন এতিয়া। যিহেতু স্কুল-কলেজৰ কথা কৈছো, তাতো কিতাপবোৰতো কিতাপেই আৰু। সেইখিনি নপঢ়িলেতো নবহে গৈ, উম হয়। মানে সেইটো হয় হয়।
আহ' মোৰ ময়ো মানে সেইটোয়ে কম আৰু আপুনি যোনটো কৈছে। একেইখিনিয়ে কম বেলেগ কবলৈকে নাই।
তাকেতো কিতাপে জ্ঞানৰ পোহৰ। উম, কওঁক কওঁক। হয় হয় জ্ঞানৰ সাগৰ! ঠিকে কৈছে। হয় হয় হয়, ক'ব লাগিব মানে হয়েই এইটো চিৰন্তন সত্য ঘটনা। মানে চিৰন্তন সত্য কথা উম অ বাকী হেৰি কও মই অলপ এনেই খুচৰি মুচৰি চাও আৰু কিতাপবোৰ দেই, কেনেকোৱানো
ঠিক আছে মোৰো এই ফোন এটা আহি আছে এইটো নেটৱৰ্কটো বেয়া হৈ গৈছিলে এইটো কাৰণে।
হয় হয় হয়, একো নাই একো নাই আপুনি সুধি লওক কেলে ফোন কৰিছিলে, বাৰু তেতিয়াহ'লে।
উম
অ ঠিক আছে হ'ব দিয়া, উম উম।